শুনি আছোঁ।
অ', কি কৰিছ? শুনিছোঁ, শুনিছোঁ, কি কৰিছ'?
শুই আছোঁ, শুই আছোঁ, উম, ভাত খালোঁ। খালোঁ, খালোঁ, খালোঁ।
কিহে খালি?
ভাত আজি ভাত ললো। দালি, মাংস আৰু নিমখ ললোঁ। আৰু আৰু জলকীয়া ললোঁ।
তাৰপিছত।
নেকে খালোঁ।
তাকেহে, এই অ-অকমান হেৰি মানে তাক তাকেহে, তহঁতৰ এইফালে চাগে আজি নেটটো অকমান বেয়া হৈ আছে অকনমান ভাল জেগালৈ আহিবি নেট পোৱা তাকে কি কৰি আছো এতিয়া
এতিয়া শুই আছো
অ ঘৰৰ মানুহ হুলে নেকি
ঘৰৰ মানুহ
ঘৰৰ মানুহ হুলে নেকি অ তাকে বৰষুণ দিছে নাই সেফালে? মই এনেই এনে শুই শুই গাড়ী এ এখন চলাই আছো
অ এতিয়া বতৰটোৰ পৰা ভাল হল ভাল ভাল ভাল পুৰা ধুনীয়া হৈ আছে। আজি আজি বৰষুণ সেই উম আঠটামান বজাৰ পৰা নহয় ন টা মান বজাৰ পৰা দিছে এঘাৰটা মান বজালৈকে দিলে
দিনত দিনত
দিন আজি এবাৰ ৰোদ দিলে এবাৰ বৰষুণ দিলে
অ তালে,
অ দুবেলা যে আমাৰ ইয়া আছিলে
অ তাকে আমাৰ আকৌ ইয়াত আকৌ এইকেইদিন বহুত ৰ'দ ৰ'দেই ৰ'দ মানে বহুত গৰম এ বহুত গৰম হৈছে এই কেইদিন থাকিব পৰা নাই ইমানেই গৰম মানে। এয়া গা চা জ্বলি যোৱা নিচিনা লাগি গৈছে মোৰ ভাগত বহুত কম পৰিছে ইয়াত
উম,
আমাৰ তাতে ভাল যি দিনাখন বৰষুণটো দি আছে অকণমান হলেও ঠাণ্ডা।
ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা ৰাতি ৰাতি হ'লে অলপ ঠাণ্ডা হয় আৰু
তাকে ৰাতিতটো শুব পাৰি ভালকে
উম দিনতো ইমানটা গৰম নাই বাৰু আমাৰফালে
অ
উম
দিনতে বৰষুণ দি থাকে যে মাজে মাজে সেইকাৰণে ইমান গৰমটো নহয় বাৰু
অ আৰু ৰ'দটো ইমান ওলোৱা নাই
সেইটো কাৰণে বেয়া হোৱা নাই বাৰু ভালে আছে আমাৰ ইয়াত আকৌ ৰদেই ওলাইছে যে।
উম তানে সেইটো পাহাৰীয়া জেগা যে।
তাকে সেইটো কাৰণে আৰু বেছি বেয়া আছে এ পাহাৰীয়া জেগা মানটো পাহাৰীয়া জেগা হ'ল কি হ'ল গুৱ মানে এইটো জেগাতটো ইমানেই গৰম ইমানেই গৰম মানে টো পাহাৰ হলে আৰু বেয়া হে যিমানে ওপৰত থাকিবি ইমানে বেছি তাপ
এ সিমানে তাপ পায় আহ
অ তো মানে এতিয়া তাতে আমাৰ মই যিটো ঘৰত থাকো সেইটো ঘৰত ওপলো নাই নে অ টিংখন চাপতে বেছি গৰম হয়
উম
ৰুমতটো বাহিৰৰ পৰা দেখিবলৈ ইমান ভাল নহয় কিন্তু ভিতৰৰ পৰা অকনমান ঠিকেই মানে বাহিৰৰ পৰা দেখিলে ঘপককে ভিতৰতো তেনেকুৱা বুলি নাভাবে
নাভাবে অ ঘৰটো ভাল ভালেই বাৰু
ভি ভিতৰতো ভাল। বাহিৰতটো ইমান এটা ভাল নহয় মানুহে দেখিলে ইমান এটা ভাল বুলি নাভাবে সেইটো মই গম পাইছো মানে।
উম উম,
মানুহৰ মুখত,
উম,
সেই একো নাই ভিতৰটো ভাল হ'লে হল।
উম
আছো নহয় এইটো বস্তু আৰামত ভালকে আৰু তাতকে কি লাগে নো একো নোহোৱাকে সদায় হ'ব হ'ল দেখোন এতিয়া
উম তই এতিয়া দুবছৰ থাকিল ন উম হয়।
তাকে দুবছৰ গুচিয়ে গ'ল পটকে সেইদিনা আহিছিলে তহঁতি সেইদিনা আহিছিলি
তাকেইটো মই দুবছৰ দিনা লগাই ন
সিদিনা আহিছিলি তহঁতি ইয়ালে। দেদায় হ'ব দুবছৰ
হে মনতে আছো কি কি কৰিছিলো
তাকে এই সিদিনা সিদিনা লাগিয়ে আছে
উম
এতিয়া সেয়া দুবছৰ হৈ গ'ল সেয়া মই প্ৰথম অহাবায়তো তই আহিছিলি
উম,
তাৰ পিছত এ অ তাত তাৰ পিছৰ বিহুতো তই অহা নাই। এ দুবছৰ এইটো এইটো দুবছৰৰ আগৰ কথা এইবিলাক।
উম
এইবিলাক এইবিলাক ইতিহাস হ'ল গে আও,
অ এতিয়া চব ইতিহাসে আৰু
তাকে বাকী এনেকে জোল চোল বেছি খোৱা মানুহ বিলাকক দেখিছানে নাই
না ৰাখা না ৰাখা এদিন হে দেখিলো
এদিনহে দেখিলি নেকি
উম, ধুলক আজি দেখা নাই বাৰু সেইদিনা দেখিছিলো তোক কৈছিলো নহয়।
অ, তাকে মোৰ ভাগৰ আকৌ ই, এইটো কামটো একেবাৰে কৰি দিয়া নাই অ, আজিও গুৰুত্ব নিদিলে দেখিছ নে নাই ই।
এ তাই এইবতো বাদ দে তাৰ লগত।
তাকে এয়া বাৰু বাদেই দিম বুলি ভাবিছো মই তলত আনি যাৰ কথা কৈছিলো। তাৰ লগতে পাতিম আৰু।
উম, এটো এটা হেৰি কৰ অ, গম পাইছো সেইটো। তোৰ লগতে পাত ত' ইয়াক মানে এবাৰ ফোন কথাটো পাতিলে বোলে ভালকে।
ইয়াৰ লগত কথা পাতিবলে তাক সময়ে নাই নে তাক সময়ে নাই নে তাৰ লগৰ কথা তাৰ কথা,
ত' এতিয়াতো তাকে এতিয়া কোনো বস্তু দিয়া নাই ন। চাগে,
এ দিলো তাক। প্ৰথম দিনাই দিছো তাক দেখোন।
সি যদি এতিয়া খেলি মেলি কৰে।
সি খেলি মেলি, সি খেলে মেলি কৰিলে আছো নহয় আমি। সেইটো বাৰু চিন্তা কৰিব নালাগে তহঁতেও আছা। তহঁতেও আছা। আৰু খেলি মেলি নকৰিবও লাগে বাৰু খেলি মেলি কৰিলে এইটো, আছে নহয় আমাৰ তাকে ধৰিম আমাৰ এই যোনে ক যোনে ক, কথা বতাই দিছিলে তাকে ধৰিম বেলেগও নধও।
সি বনাই দিব লাগিব কি আছে।
নাই সি বনাই অ সেইটোৱে ই কি কাৰণে গুৰুত্ব দিয়া নাই বস্তু মানে কি ই কৰিব নোৱাৰে নে কি এ নে নে ই ভয়ে খাইছে কৰিবলৈ নে সাহসে হোৱা নাই এনে কি হৈছে বস্তুটো মই বুজি পোৱা নাই মানুহ ব্যস্ত হ'লেও মানুহ ব্যস্ত হ'লেও ইমানটা ব্যস্ত নহয়।
উ অ দিনটোৰ
মানে যিনক কোনোবা এটাই কাম কৰি আছে এতিয়া মই কামটো কৰি আছো ন সিহে কোৱা নাই
অ পৃথিৱী ডাঙৰ নে ডাক্তৰ পৃথিৱীৰ এটা মানুহে ব্যস্ত মানুহ আছে সেইটোৱে হ'ল দত্ত।
অ তাকো সি আমাৰ ফোন টো ৰিচিভ কৰে বা হি
সেইটো নাই ইমান ব্যস্ত সেইটোতকৈ সেইটো এটা মাৰ
তাকে হে ইটো এ ই নকও বুলে ই নকও বুলিয়ে নাই ঘ গম নাই মই গম পাইছো কথাটো অকমানে
হেৰি আকৌ ই কলেইচোন এইটো প্ৰথম বুলি এইটোৱে প্ৰথম বুলি
অ মানে আজিলৈকে মই তেনেকে ক নাই স এ মানে আৰম্ভ কৰিমে আৰম্ভ কৰিমে বুলি কৈছে।
অ সি এতিয়া বয়স আ যে বেয়া হৈ গ'ল এতিয়া তই ধৰি লবি
সেইটোৱে সি আকৌ কথাটো কৈ দিব লাগে তেতিয়া হ'লে ময়েও হে কৰিম ন যে মই ময়ও এতিয়া পাতিম বুলিুলিয়ে ভাবি আছো ন যে কোনোবা সত কোনোবা কোনোবাতেত দকা পলে দগাবলে গাবলৈ গাবলৈ মই শিকিম দগাবলে সেইটো ডাঙৰ কথা ন নহয় শিকাটো মই শিকিম তেতিয়া আকৌ পিছত গাবলৈ মোৰ সাহস হ'ব তেতিয়া এতিয়া অ সেইকাৰণে কি তাতে এতিয়া।
তাৰে তেতিয়া তই এতিয়া সি কৈ দিলে এইটো নহ'ব তই এতিয়া লগৰ লগত এটা বনাই দি দিলি।
অ মই ব অ বনাই দি দিলো এই অকমান নহয় তাত তই তই দেখিছেই দেখ গোটেইটে বনাই দিলো কিমান সলাই পেলালো আৰু কিমান বোলে এনেই মই পৰতে কিবা এটা বন দিছো সে কিমান গভীৰভাৱে চিন্তা কৰি গোটেই কাহিনীটোৱে বুজাই দিছোনটো
অ তাৰাপা এতিয়া সি সেইটোতো ভয় খা ই একেদ একে দিনাই যদি এইটো একেদিন বনাই দিব পাৰে এতিয়া যদি বেয়া হয় এইটোতো মোক খালনটো দিব।
এ তেনেকুৱাই আছে নে কি আছে সিহে জানিবাৰু যে এই কথাটো কব লাগে তেওঁ মোক সচাকে চাকথাটো কব লাগে। গ'লে নোৱাৰো মই এতিয়া মই সহায় কৰিম ন। ন বেলেগ ফালে নাচাও বোলে মোৰ বোলে বস্তুটো কৰিবলে মন আছ আছে ময়ো আৰম্ভ কৰা নাই আৰম্ভ কৰো তুমিও আৰম্ভ কৰিছা দুইটাই একেলগতে কওঁ আহা। তেনেহ'লে ময়ও ময়ও গাবলৈ চেষ্টা কৰিম ন
উম।
তোৰভাগৰ বোলো দুইটাই বনা এনেকে তোৰভাগৰ যদি বস্তু চস্তু আছে এনেকে বনাব পৰা তেতিয়াহ'লে। সঁচাকে যদি আছে তেতিয়াহ'লে মই তোৰ ঘৰলৈ গৈ পেলাই অহা যোৱা কৰিম সদায়।
অ সেইটোৱে প্ৰথম পা অ কামটো এতিয়া সৰুৰ পৰাহে ডাঙৰ হবগৈ।
অ সেইটোৱে লাগিলে আ আৰম্ভ কৰো যদি দুতাই কওঁ সি এতিয়া মানে নিজে একেবাৰে বহুত ডাঙৰ মানুহ। যেন হৈ আছে আৰু এতিয়া মোৰতো নুশুলে মোকো একো নকয়।
উম।
এ মই সেইটোকে তাক ক'ম বুলি অথনিটোক কৈছো যে মানে যে ই যদি কৰে কামটো তালৈ মই এনেকে পাতিম যদি সি মানে মানিব নামানিলে বাদ দে লাগিলে এবছৰ ডেৰ বছৰ তেনেকে পৰি থাকক মোৰ বস্তু আপত্তি নাই।
কৰি থাওক কৰি থাকক, উম এইটো মানুহ মানুহেই এতিয়া নাই বুলি নেভাবিবি মানুহ ধেৰ আছে।
মানুহ ধেৰ আছে অ কিন্তু বস্তুতটো বস্তুতটো মানে মই যিটো ভাবিছো এতিয়া মোৰ ভাৱনাটো মানে মানহটো মানুহে যি যোনে যোনে শুনিছে সি অকমান অকমান হলেও ভাল পাইছে আৰু মা মানুহে মানে ভাল পাব বস্তুটো, মই যেনেকে যিটো ভাবিছো ন মানুহে মানে ইমানটা এই ই যেনেকৈ কৰিলে সেইটো নিচিনা নাপায় যে মানে এই এ প্ৰথম কন শুনিবলৈ বেয়া। প্ৰথম কন শুনিবলৈ বেয়া মাজৰ দুোসাৰীহে ভাল হে তেনেকুৱা নহয় মইতো গোটেই বস্তুটোতে সাৰৰ্মম ৰাখিছো ন গোটেই বস্তু যতে ৰাখিছোঁ মই কাহিনীটো
লগোৱাই নাই এতিয়া সুৰ লগোৱাই নাই, মিউজিক দিয়াই নাই।
অ তেওঁতো মই গাই শুনাইছো
অ তেওঁ এটি, অ তেওঁতো শুনি ভাল লাগিছে আৰু সুৰ দিব লাগিব, সুৰটো দিবলৈ হ'লে আৰু ভাল লাগিব ন
অ সেইটোয়ে, আৰু সুৰ মানে, মই এতিয়া ইয়াৰ লগত তই যদি সঁচাকে গান গাব জান তই যদি সঁচ তেনেকে কাম কৰিব লাগিছে, তেতিয়াহ'লে মই সুৰ দিব নাজানো, মই গাব নাজানো গান, মোক শিকা সেনেকৈ যে এই লাইনটো তুমি এনেকে গোৱা বুলি মোক শিকা, কিন্তু মই গাম বস্তুটো
অ সেই তেনেকে ক'লো হেৰি তেতিয়া ভালকে কথাটো পাতিলে এ যদি নোৱাৰো বুলি, যদি নোৱাৰে নোৱাৰো বুলি কৈ দিব লাগে নকৰিলে নকৰো বুলি ক'ব লাগে এতিয়া কৰিম কৰিম বুলি কৰিম কৰিম বুলি মানুহটো ৰখাই থৈ দিছে সি।
মই জানো যে যি নহওক ব্যস্ত থাকে এতিয়া মও এইকেইদিন কিমান ব্যস্ত তৌ তাৰ মাজত ত যদি মই কাম কৰি দিছো সি মোতকে ব্যস্ত নাই আৰু কাৰণ এ বেলেগ এটা কাম কিবা এটা কাম কৰি থাকিলে কৰি থাকিব পাৰি সেই তেনেকে কিবা এটা বস্তু লিখাত তটো মানে তো ঘপকে তই বোলে বেলেগ এটা কাম কৰি আছ আৰু তাৰ মাজতে লিখিও আছ সেইটো কৰিব নোৱাৰি মানে তই একেবাৰে ভাবি পেলাই বেলেগ এখন পৃথিৱীত গুছি যাব লাগিব। শব্দ মানে মাথা ক'পা ক'পা শব্দ মানে মাথা কপা ক'পা উলিয়াই আনিব লাগিব তই ভাবি নোপাবি মানে
উ সেইটো কামত অকল লিখাটোহে মেইনটো বাকী কাম বেছি টান কাম নাই নহয় বাকীটো
অ তই চবতকে কথাটো গম পাৱ নে নাপাৱ গানৰ কথাটো যে, চবতকে ডাঙৰ কথাটো হৈছে এটা লিখি উলিওৱাটো, গম পাইছ ন স গোৱা গোৱাটোতো, আ যদি তোৰ মাতটো যদি ভাল হয় যদি মই শিকাই দিওঁ এনেকে গা বুলি, তয়ো গাই দিব পাৰিবি
উম একে চাতে গাই দিব পাৰিব, উম একে চাতে গাই দিব পাৰিবি
সেইটোৱে আৰু সুৰটো সুৰ ভবা মানুহৰ কাৰণে এইটো বহুত টান কাম নহয় ন সহজ কামে।
উম
লিখাতটোহে তান, এতিয়া দেখোন লিখাটোহে আচল কথা সেই কিন্তু মই আজৰিয়ে কৰি দলোঁ তাক এতিয়াও মানে কথাটো দিছে ন সি কেনেকুৱা কৰি আছে মই ইয়াক অকমান খেলি মেলিহে পাইছো অ বোলে লী সি সময় লৈছে বোলে মই বোলে কাহিনীয়ে ভাবি পোৱা নাই বোলে কাহিনীটো বোলে মই শব্দই বিচাৰি পোৱা নাই। কাহিনীটো অকণ টান পাইছো সেইকাৰণে মোৰ সময় লাগিব মই গোটেই লিখি দিলো কেনেকে গাব লাগে সেইটোও শুনাই দিলো।
উম এতিয়া ক
তোৰ যেনেকে সুবিধা মই তেনেকেই কৰি দিছোঁ, কাম তোৰ যেনেকে সুবিধা মই তেনেকেই কৰি দিছোঁ কাম।
আৰু টাইমো, টাইমো বহুত পাইছোঁ, ন' সুৰটো দিবলৈ ইমান টাইম নালাগে নহ।
অ', অ', মই সুৰ দিয়ে দিছোঁ সি এক কোৱে ভাবিব নালাগে, সি মাত্ৰ গাই দিব লাগে। সেইটো বনাই পেলাই।
উম